অ', পাইছো। পাইছোঁ।
অ'।
কি কৰি আছিলা?
এয়া মই এখন কিতাপ এখনকে অলপ মেলি লৈছিলো। সেই কৰিব এই আপোনাৰ কি ক'ব এইটো এ কয় যে নাম কীৰ্তন এনেকুৱা টাইপৰ আৰু।
অ', তেনেকুৱা টাইপৰ অ'।
কিবা এটা চাব কাৰণেহে মানে। সদায় নহয় আৰু এই কোনবা এজনে কৈছিলে। কিবা এটা চাই দিব ব লাগে এ, তাকেহে চাব। কাৰণে মানে পঢ়িবলে সময়ে নাপাওঁ। বুজিছে, সেনেকুৱা হৈছে। হয় হয়।
অ মইয়ো এ অ ভাল ভাল, মোৰ ভালেই। এ ময়ো কিতাপ এখনকে। পঢ়ি আছিলো হেৰিয়াৰ এইটো উদয়ন হাজৰিকাই লিখিছে, মোৰ শহুৰ শহুৰ ছাৰ এন কে বি মানে, নৱকান্ত বৰুৱাৰ বিষয়ে লিখিছে।
আহ।
অ নৱকান্ত বৰুৱাৰ গোটেই কাহিনী লিখিছে, মানে তেওঁ মানে উদয়ন হাজৰিকা নৱকান্ত বৰুৱাৰ ডাঙৰ জোৱাই হয়।
হয় হয় হয় হয়।
কথা বিলাক ও ধুনীয়াকে লিখছে। আৰু বহুত মানে নজনা কথা। কথা জানিব পাৰিছো
আচ্ছা হেৰি অখন উপন্যাস নাই নে গল্প
ন উপন্যাসো নহয় তেওঁৰ আ মানে হেৰিহে জীৱনী জীৱনী মূলক কাহিনী অ মানে জীৱনীটো ধৰা মানে এনেকে জীৱনীটো বদলিলে লিখা নাই আৰু ঘৰুৱা কথাবিলাক লিখি লিখে যে তেনেকে লিখিছে অ ভাল লাগিছে অ নৱকান্ত বৰুৱা এগৰাকী ঢুকালেও যে উম খ তেওঁৰ কথাৰো আছে
হয় হয়
গোটেই কথাবিলাক আছে ভালকে যাবা ভাল লাগে ভাল লাগিছে মানে
হয় হয় হয় এয়া মই মানে কি হ'ল এই এফালে গৈছিলো। তাৰ পৰা আহি মানুহে কাত কি কলে বোলে এই অলপ এনেকুৱা কেইটামান পথ চদ যে থাকে তাক যে এই হয় অ সেইবিলাক কিবা এটা চাই দিব লাগিছিলে বোলে এইটো পথ - - হয় নে কি হয় চাই দিবাচোন। সে তাকেহে চাব। বলে হেৰি কৰিছিলো। ত তাৰপিছত মই মানে ইমান ভাল তাকে নাজানো। তথাপিও মানে সেই এই কিতাপ বিলাক এই মোৰ এই চাকি তাকি জ্বলাও যে এক হেৰি মই মানে গধূলি গধূলি আৰু সদায় তেতিয়াবা সময় নহয় ৰাতিপুৱা ভাগত মানে নোৱাৰোগৈ এই ল'ৰা ছোৱালী থাকিলে অসুবিধা হয় যে এ চাই দিব কৈছিলে হে তাক তাকেহে চাইছিলো মানে চাই আছিলো মই হয় মই বিচাৰি পোৱাই নাই ভালকে মই মানুহ গৰাকীক ক'ব লাগিব মই কিতাপখন এ দি দিওঁ আপুনি বোলো চাই লব এনেকে কব লাগিব।
তুমি মানে গধূলি গধূলি গোঁসাই ঠাইত মানে প্ৰাৰ্থনা গোৱা পদ গোৱা?
অ নহয় এ এ নহয় মানে কি হয় মই স ইমানো মানে নাজানো আৰু কিন্তু এই এ আপোনাৰ এই কোনোবাই কোনোবাই কেতিয়াবা কিতাপ যে গিফ্ট দিয়ে ক'বাত ক'বাত তেনেকে হেই হ'লে, সেই তেনেকুৱা মানে আছিলে। মোক এনেকে কৈছে আৰু তোমাৰ, এই এনেকুৱা কিতাপ চিতাপ আছে নেকি, এনেকে সুধিছিলে আৰু সুধোঁতে মই বুলো অ' আছে। এচ এনেকুৱা এটা আছে, পৰ্চাত এনেকে লিখা থাকে নহয় এইটো পদ হয়, কিবা হয়, এনেকে লিখা থাকে যে, মই বুলো ৰ'ব মই চাই দিম বাৰু, এনেকে বুলি ক'লো। হেই তেনেক কোৱা কাৰণেহে মই মানে, বস্তুটো চাই দিব বিচাৰিছিলো আৰু সেইকাৰণে চাই-চাই দিওঁ বুলো মানুহজনীয়ে কৈছে যিহেতু। এ তাকে চাই দিওঁ আৰু। সেইটোকে চাই আছিলো। মইও ইমান ভাল কে নাজানো মানে এই বিষয়ে। তেওঁ মানে সুধিলে এনেক আছিলে মোৰ কিতাপখন নাই। তোমাৰ তাত যদি আছে অকণ চাই দিবাচোন, তাতো হাত বিলো মই চাইছোঁ সেইকাৰণে আ হয়নে নাই? যদি আছে মই আৰু মানুহ-মানুহ গৰাকীকে দিম আৰু আপুনি বোলো চাই নিজে ল'ব আৰু, মই মানে ইমান নাজানো, এনেই আৰু ধূপ চাকি সেইটো সাধাৰণতে যেনেকে মানুহে জ্বলাই বা দিয়ে তেনেকে দিয়ক হয়।
কেতিয়াবা কেতিয়াবা আগতেও আমি, আগতে মানে আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া আৰু সন্ধিয়া প্ৰাৰ্থনা মাহঁতেও গাই আৰু আমি গোৱা নিয়ম আছিলে মানে দেই। তেতিয়া গোটেই পাৰ্থ থনাবিলাক মুখস্থই হৈ গৈছে। ছিলে, মানে যেতিয়াই তেতিয়াই গাই পেলাই অ'। আজিকালি পতককে পাহৰিয়ে যাওঁ, দুই এটা, দুই এটা মানে মনত আছে আছে আৰু
হয়।
কেতিয়াবা সকাম পাতিলে লাজেই লাগে নহয়। পাহৰি যাওঁ প্ৰাৰ্থনা গাব লাগে না ভকত অ', অ' এনেকুৱা হৈ গৈ পাহৰি গৈছো তাৰপা আকৌ ভকতে যেনিবা লগত লগাই দিয়ে কাৰণে পাৰ্থ না এটা গাবলে ক'লে পতককে পাহৰিয়ে যাওঁ আগতে আকৌ মুখস্থ আছিলে গোটেই বিলাককে সেই অ আজিকালি মনতে নাথাকে আৰু আজিকালি ধৰা ইমান দীঘলকে প্ৰাৰ্থনা কৰিবলৈ সময় নহয় এনে ধুপ এডাল আৰু চাক কি জলে বোলে অকমান আৰু এনে আৰু উম অ নিয়মটোহে কৰা হয়
হয় হয় হয়
কিন্তু প্ৰাৰ্থনা কৰিলে মন চন বিলাক ভালো লাগে আকৌ দেই এটা এটা মানে ধুনীয়া ধৰণৰ মানে কি আৰু এটা সাকাত্মক ভাৱ এটা আহে মানে এই বিলাক যে এ হেৰি বিলাক এই নাকাত্মক ভাৱো আঁতৰি যায় মন বহুত ভাল ভাল লাগে চাবাচোন হয় নে বাৰু কেতিয়াবা এনে এ বে হেৰি থাকিলো আমি মানে কাৰোবাৰ ঘৰৰ অসুখ হলো ভগৱানৰ প্ৰাৰ্থনা এটা কৰি দিলে চাকি আক জ্বলাই দিলে মনতটো ভাল নালাগে জানো এই মন্দিৰলৈ গলো মনতটো ভাল লাগে মানে এইবিলাকৰ অ প্ৰভাৱ মানে প্ৰাৰ্থনাৰ প্ৰভাৱ একেবাৰে নাই মানে নাই বুলি ক'ব নোৱাৰি মনে মনটোক অকমান সবল কৰে মানে ন মই ভাবো দেই প্ৰাৰ্থনা মানে সেইটো সেইটো আছে মানে আগতে আমি সন্ধিয়া পঢ়ো উ মানে কি পঢ়াৰ আগতহে প্ৰাথনাউ প্ৰাৰ্থনা কৰাটো নিয়ম মানে কি মনটো অকণমান স্থিৰ হয় ধৰা মনতটো ভাল লাগে পঢ়িব মন যায় বিলাক আচলতে নিয়ম বিলাক ভালেই আছে
হয় হয় ভালেই নিয়ম নিয়ম বোৰতো ভালেই আছে ছিলে এই মানুহবোৰৰ আপোনাৰ ইমানেই সোনকালে উঠি আপোনাৰ যিখিনি নিয়ম কৰে বহুত ভাল লাগে সেইবিলাক কৰিবলৈ মোৰো মন যায় কিন্তু হলে কি হব বেলেগ যে কামক কাৰণে মানুহে হয় চিঞৰি থাকে বোলে এইফালে আহাচোন এইটোহে কৰিব লাগে সিটোহে কৰিব লাগে সময়ে নাপাও জানেনে ৰাতিপুৱা সোনকালে উঠিলেও আপোনাৰ কাম বিলাক কৰি আজৰিয়ে নহয় ইফালে ইফালে বেমাৰী চাব লাগে এইফালে ল'ৰা ছোৱালী স্কুলহে যাব হে এনেকোৱা মানে, এতিয়া আপুনি স্কুল খিন স্কুলত পথালেহে আপুনি কাম খিনি
অ', অ', আৰু অকমান ল'ৰা-ছোৱালী এটা উঠা উওলাই পথাতো বৰ দিগ
হয়, হয়, হয়, হয়, এ বহুত দিগদাৰ হয়, মানে আগৰ দিনত আমাৰ ককা আইতাহতে যেনে কুৱা ধৰণৰ কৰিছিলে আমি দে খা পাইছিলোতো, সিহঁতে সময় বিলাক ইমান ধুনীয়াকে কৰি মেলি আজৰি হৈ ইমানখিনি কৰিব পাৰিছিলে। আমি আকৌ সেইখিনি কৰি মানুহ পা কৰিলে আমাৰ শেষ সময় যেন নায়েই। নাই, এনেকুৱা হৈ যায়।
তেনেকুৱা হৈ যায়। আ, নহয় তেওঁলোকে বহুত সোনকালে উঠিছিলে, নহয়। হেইটোও এটা কথা, তেওঁলোক খুব অ' খুব। সোনকালে উঠে ন? মানে পোহৰ হোৱাৰ লগে লগে। হয়তো চাৰিটামন বজাতে ধৰা, গৰম দিনৰ চাৰিটামান বজাতে উঠি দিয়ে। এ ঠাণ্ডা দিন। হলে মানে, ধৰা পাঁচ টা মান বজাতে উঠে।
হয়, এ মোৰে মনত আছে, সৰুতে মানে আমি চাৰে আপোনাৰ সাত- সা-সাত বাজি ত্ৰিশ মিনিটৰ পাছতে আমাৰ টোপনি ধৰে, আমি টোপনিয়ে যাও, কিন্তু আজিৰ যুগৰ ল'ৰা ছোৱালীয়ে আপোনাৰ যিমানেই দিনত নুশুৱওক, ৰাতি নুহোওক মুঠতে ইমান দেৰিকে খোৱে নহ। হয়, ভয়, বাৰ বাজি যায়গৈ, গতিকে আ-আপুনি উম, তাক খুৱাওঁতে-খুৱাওঁতে আপোনাৰ টোপনি যাওঁতে- যাওঁতে আপোনাৰ ৰাতি এটা বাজে। তেতিয়াহ'লে আপুনি কওকচোন? কিমান শুন আপুনিও। সোনকালে উঠিব পাৰিব য জানো।
নোৱাৰে, মানে পাঁচ ঘণ্টা অন্তত ছঘণ্টা টোপনিটো লা গেই হেইটোয়ে, আমাৰ মানে আমাৰ আচলে জীৱনৰ এই হেৰি বিলাক সলনি হৈ গৈছে যে, গিৱন চৰ্যাটো সলনি হৈ গৈছে। ছে ন, আমাৰ জীৱনৰ মানে এইবিলাক এই এ হেৰিবলাক এই মা সলনি হৈ গৈছে, আমি দেৰিকে উঠিছো দেৰিকে এ এ দেৰিকে খুইছো সেইটো হৈছে। সেইকাৰণে সোনকালেও উঠিলে সোনকালে শুলে সেইটো হ'ব এতিয়া ন চাৰে সাত তাতে আঠটাতে কোন শুৱে এবাৰ তুমি ভাবাচোন আঠটামান বজাত চাহ কাপ খাইে ন ভাৰ খোৱাৰ আগত নহলে বহুতে আঠটামান বজাত চাহ একাপ খাই লওঁ বুলি আঠটামান বজাত
নহয় কথাটো আপুনি ঠিক কৈছে হয় কিন্তু মই মানে এদিন কৰি চালো বোলে সোনকালে খাই আমি সোনকালে শুওঁ এনেকুৱা কিন্তু আপুনি সোনকালে খাই উঠিলেও এতিয়া কথাটো হলগে নুশুৱে নহয় সোনকালে ভাতো খালো খাই কৈ নুশুৱে নহয় আপোনাৰ যিটো নিয়ম সেইটো নিয়মতে শুবগৈ টোপনিয়ে নধৰে। ল'ৰাৰ টোপনি খুব কমেই তাৰমানে।
নহ নহ মোৰো তেনেকুৱা হয় মানে মইয়ো সোনকালে হ'ব ন খুব গা বেয়া লাগিলে। সোনকালে শুই দিও আৰু এতিয়া নহলে মানে মই যদি আঠটা বজাতে বিচনাত পৰিলো এই দিনত নশুলে বা তেনেকুৱা কিবা এটা কাৰণত আহিছে বেলেগ কথা এটা মানে সাধাৰণতে টোপনি নাহে হ দেই আৰু এক দহ বজালৈকেতো এঘাৰ বজাৰ পাছতহে আহে মই টোপনিটো বা বাৰটা বজাৰ ভিতৰত আহে আৰু মোৰ টোপনি কেতিয়াবাতো তেতিয়াও দেৰিয়ে হৈ যায়গে মই মানে ঘৰতো মানে এবাৰ ফোন কৰি পেলাই মানে মোৰ ল'ৰাটোৱে ফোন কৰি পেলাই সুধিছে মই মানে আঠটাতে শুই দিলো মই চব মাঙাৰ হেৰি কি হ'ল গা বেয়া নেকি?
হয়
আঠটাতে শুই দিলো মানে সোনকালে ভাত খাই তেতিয়া মানে মোকো কৈছিলে মানে মাজত মোৰ টোপনি অহা নাছিলে। ত কৈছিলে সোনকালে ভাত তে সোনকালে হৈ যাবচোন ম মানে সুধিছে যে গা বেয়া নেকি? টোপনি অহা নাই কাৰণে মানে আমি সদায় দে হৈ হৈ মানে অভ্য়াস টোপনি নাহে অ বিচনাত পৰি থাকিলে মই যিমানে ক টোপনিতটো নাহে মানে তেনেকুৱা হয় গা বেয়া থাকিলে আৰু এয়া মানে দুৰ্বল হৈ থাকে কাৰণে আহে তেতিয়া মানে নাহে একেবাৰে নাহে মানে মকতে প ল'ৰা ছোৱালী বিলাকৰো তেনেকুৱা হয় দেই দিনত হয়তো নহলে কিছুমানৰ আহিব পাৰে ভাগৰ লাগিব লাগিব খালি সিহঁতৰ
হয় হয় নহয় অ নহয় সেইটো হয় কিন্তু আমাৰ প্ৰায় বহুত জপি য়ায় থাকে কৰি থাকে তথাপিও মানে ভাগ ভাগৰ নাই মানে এইটো মানে আপুনি নেদেখিলে আপুনি বিশ্বাস নকৰিবই মানে মানে এনেকুৱা আজিৰ যুগ ল'ৰা ছোৱালী ন মানে বহুত মানে কৈছো নহয়, ইমানেই জঁপিয়াই। স্কুলৰ পৰা আহিও আপোনাৰ ভাগৰ নালাগে। খুৱাবলে টানি টানি খুৱাবলে টানি টানি ঘুৰি ফুৰিব লাগে। তাৰ লগত দৌৰোতে দৌৰোতে মোৰ ভাগৰ লাগি যায়। মান তাৰ ভাগ ভাগৰ নালাগে আৰু তাক খুৱাতে খুৱাতে মোৰ টোপনি যায়গৈ, তাৰ টোপনি নাযায়। কথাটো তেনেকুৱা মানে।
আগতে এবাৰ আমি পঢ়িবলৈ ললেতো টোপনিয়াও নো? অ', পঢ়া অকমানে এনেকে থাকিলে বিশেষকে অংক চংক কৰিবলৈ ললে টোপনিয়াই টোপনিয়াই জলক জলক মাৰি মাৰি থাকে। ক এনেকুৱা। তেনেকুৱাইে আছিলে আগতে। আজিকালি মানে সেয়া। এইটো সলনি হৈ গৈছে। খাদ্যৰ ওপৰতো আচলতে নিৰ্ভৰ কৰে এইবিলাক চব। এই বিলাক বেলেগ হৈছে যে। খোৱা বোৱা এই এই বিলাকতো নিৰ্ভৰ কৰে অৱশ্যে। গম পাইছো। চব বিলাকে মানে হেৰিয়াত এটা মানে ক্ৰিয়া-প্ৰতিক্ৰিয়া এটা আছে চবৰে। খাদ্যৰ ওপৰতো প্ৰতিক্ৰিয়া এটা হৈছে। সেইটো কাৰণে সবৰে এইবিলাক সলনি হৈ গৈছে। সেইতো হয়। সেইটো কাৰণে টোপনিটো কমে। মোৰ মাজতে টোপনি কমিয়ে গৈছে। ছিলে
হয়।
ৰাতি একদম টোপনি নহা হৈছে। তাৰপাছত এতিয়া ঠিক হ'ল?
অ', অ'।
দৰব খালেহে টোপনি আহে মানে।
অ'।
ৰাতিটো সাৰে থাকিব লাগে, ইফালে মূৰ বিষাই যায়। তুমি ভাবা পিছদিনা আকৌ উঠি পেলাই স্কুল যাবলগীয়া হয়।
হয়, হয়। উম, উম, উম। উম। ঠিকে আছে বাৰু।
তাৰপাছত হেৰি অ', ঠিক আছে।
অ', হয়, হয়। ৰাখক, ৰাখক। হয়, হয়। অ', ঠিক আছে।